হেল্ল'।
অহ।
অ', বাই আছো, আছো আপোনাৰ ভাল।
অ', আছো দিনটো কেনেকুৱা গল।
এইটো ভালে গ'ল আপোনাৰ।
অ', ভালে কৈছে এ মই কাম কাম চাম কৰিলো অ',।
আচ্ছা লাঞ্চ কৰিলে।
অ', কৰিলো কৰিলো।
উম লাঞ্চত কি খালে ৰুটি নে।
আজি এনে ৰুটি আনিছিলো আৰু চব্জি আনিছিলো লাইট হয়। সেনেকে খাইছো আৰু আৰু অকমান দৈ আনিছিলো।
আচ্ছা।
ভাল হয় যে সেইকাৰণে আনিছিলো আৰু ৰাতিপুৱা মই ভাত আপুনি কওক এ ৰাতিপুৱা কি খাই আহিছে?
ৰাতিপুৱা ভাত খালোঁ ৰাতিপুৱা ভাত খাই পেলাই আৰু দুপৰীয়া লাঞ্চত এনে ৰুটিকে খালো ৰুটি খালো তাৰপিছত তাৰপিছত ৰুটি খাই উঠি এতিয়া বৰ্তমান একো খোৱা নাই অলপ পিছত চাহ একাপ খাম। চাহ বিস্কুট।
হয়, হয়, হয়।
তেনেকুৱা আপুনিকে উম, ঘৰত ভাল। আপোনালোকৰ ভাল?
অ', ভালেই ভালে আছে দিয়ক এ গাঁৱৰ কাম বিলাক চলি আছে।
আপোনাৰ ল'ৰা ভাল?
অ', আছে ভালে আছে সি। ইস্কুল গৈছে ইস্কুল আজিপৰা বন্ধ নহয়।
আজিৰ পৰা বন্ধ উম, উম-উম।
আৰু সি আহি পেলাই এতিয়া খেলিব চেলিব আহি পেলাই।
একজাম কেনেকুৱা হৈছিল?
একজাম তাৰ ভালে হ'ল।
আচ্ছা আচ্ছা।
বহুত পঢ়াই থাকিব লাগে চাই থাকিব লাগে। আৰু সৰু ল'ৰা ছোৱালীৰ লগত এই মানে বেছি যিমান কথা কোৱা যায় সিমানেই ভাল হয় আৰু।
অ', সেইটোতো হয় ডেভেলপমেণ্টৰ কাৰণে সেইটো লাগে। তেনেকুৱা আৰু ক্ৰিয়েটিভ কিছুমান সেনেকুৱা ধৰক ক্ৰিয়েটিভ বস্তু কিছুমান কৰিব পৰাকৈ সেনেকৈ কিবা কিবি মেটেৰিয়েলছ আনি দিব। এইবিলাক যাতে ঘৰত নিজে সজাই পেলাই বনাব পাৰে স্ক্ৰেপ বুক আনি দিব পাৰে স্ক্ৰেপ বুক। টো তেওঁ সি নিজে কিছুমান বস্তু মানে কাটি কাটি পেষ্টিং কৰিব পাৰে। আইডিয়া আহিব আৰু ধৰক স্ক্ৰেপ বুকত ফেমিলি মেম্বাৰছ ফেমিলি মেম্বাৰছ কেইটা ধৰক আপুনি আপোনাৰ হাজবেণ্ড বা ককা আইতা গোটেইখিনি একেলগে উম, ধৰক গোটেইকেইটাই ফটো স্ক্ৰেপ বুকত টেষ্টিং কৰিলে তেনেকুৱা আৰু গম পাই কোন তো গ্ৰেণ্ড ফাদাৰ, কোনতো গ্ৰেণ্ড মাদাৰ তেনেকুৱা কটা তলত নাম বিলাক
মানে অ', কাম কৰিলে মানে শিকিব নতুন নতুন কথা আৰু তাৰ বেছি ডেভলপমেন্ট, হব আগবাঢ়ি যাব।
সেইটোয়ে-সেইটোয়ে নাইবা আপুনি এনেকোৱা টপিক কিছুমান কব পাৰে গুড হেবিট বেড হেবি এতিয়া গুড হেবিট কি কি হয় আৰ্লি টু বেড আৰ্লি টু ৰাইচ তেনেুৱৰ কিছুমান ফটো পায় নহয় সেই ফটোবিলাকো পেষ্টিং কৰি তাক লগাব দিব পাৰে। তেতিয়া শি গম পাব বেড হেবিট কোনটো মানে লেতেৰা কৰিব নালাগে। বা জাগা লেতেৰা কৰিব নালাগে সেইটো এটা বেড হেবিট। তেনেকুৱা ৰেগুলাৰ টুথব্ৰাছ কৰা এইটো বেড হেবিট।
আছে আৰু লৰাটো।
একো নহয় এইবিলাকত উম এইবিলাকত ব্যস্ত থাকিলে এনেও ঠিক হৈ যাব।
থিকেই কয়চে আপোনি আৰু খোৱা বোৱা যে মাছ মাংস প পতককে খাবলৈ ইচ্ছা নকৰে বমি কৰে গোন্ধ পায় এ এনেকুৱা কিছুমান কাম কৰে সি তাৰ বহুত মানে কটিয়াই কটীয়া পাব লাগে এনেকে লৰা ছোৱালী এনে ফল অ সেইবিলাক মানে চিকেন চিকেন
আত্ছা এনেই হেৰি আ আপুনি ভেজিটেবল ভেজিটেবল চুপ তেনেকুৱা বনাই দিব পাৰে সেইটো এইটোতো আপোনাৰ মেইন ভেজিটেবলৰ যিখিনি মানে ধৰক ভিটামিনছ বা প্ৰ'টিনছ বা যি হওক আৰু গোটেইখিনি সেই চুপৰ দ্বাৰাই গাব কেনেকে মানে আপুনি ভেজিটেবল বই' ল মান ধই মি বইল কৰি পেলাইে কুকাৰত আপুনি দিব লাগিব যি যি ভেজিটেবল দিয়ে কেৰাট হওক কে বেছক
গোটেইখিনি তাত পানীত উতলাব লাগিব প্ৰেছাৰ কুকাৰত পানীত উতলাই সেই বস্তু তাত ক'লা নিমখ পৰ্যন্ত দিব পাৰে ক'লা নিমখ
অ তাৰমানে তাক ইমান নিমখ দিবলৈ এতিয়া মানে নিমখ বাচ সস্তাবিলাকক কমকে দিলে ভাল হয় আৰু যিমান পাৰো সিমান উম
জয় জানাই কল ৰক চল্ট সেইটো দিলে ভাল তেনেকে আৰু সেইটো আপোনাৰ বইল হ'লে কমেই পাব আপুনি হুইচেল মাৰিলে ত তেনেকৈ আদা দিব পাৰে আদা দিব পাৰে জালুক দিব পাৰে যুদি খাব পাৰে একদম মাইনত আৰু বেছি নহয়
হয়
তেনেকে সেইবিলাক হয় সেইটো দিব আৰু ফ্ৰুট চুটত তেনেকে যদি ফ্ৰুট নিজে কামুৰি পেলাই নাখায় তেতিয়াাহ'লে আপুনি সেই এ ফ্ৰুট জুচাৰ এটা লৈ পেলাই সেই তাতে আপুনি জুচ বনাই বনাই দিব লাগিব তেনেকে আৰু ডালিম চালিম খাই ন ডালিম চালিমটো ভাল বহুত
অ জালিম খাই কি ত সেই ত মানে সৰু ল'ৰা ছোৱালী সেইটো প্ৰব্লেম হব পাৰে নেকি গেষ্ট চে হ কৰে বেছি এনেকুৱা এ ভেজিটেবল এইবিলাক খালে
পানীহে খাব লাগে মেইনলি পানী খাব লাগে এক্টিভিটি কৰিব লাগে দৌৰা দৌৰি এইবিলাক যে কৰে যে খেলা ধূলা এনেকুৱা এক্টিভিট বিলাকত ব্যস্ত থাকিলে সিহঁতৰ কেতিয়াও গেছ নহয় ভোকো লাগিব টোপনিও লাগিব তাৰে ওপৰত যদি পানীও খায় ত' গেছ হোৱাৰ কোনো চান্স না থাকে তাৰমানে।
অ হয় থিকেই কৈছে আপনি। মই কিন্তু ল ল'ৰাটো বহুত জঁপিয়াই কৰি থাকে এয়াৰ পৰা সেয়ালে যাব জঁপিয়াই থাকিব কৰিব।
ভালহে ডেভেলপমেণ্ট হয় সেইটো এটা জপিয়ালে ভালহে।
চ জপিয়ালে কষ্ট পাব নেকি ভৰি পচনত এনেকা বুলি মই ভাবো আৰু সেইটো
নাপায় ভৰিত ষ্ট্ৰেং হব ষ্ট্ৰং বাঢ়িব।
আৰু ৰাতি হলে কিন্তু সি বিৰাট টোপুবুদাই। পঢ়াখিনি সময়ত পঢ়ে ৰাতি হলে টোপনি যা বিৰাট টোপুৰি যায় লৰাই।
উম ভাগৰ লাগে যে। আৰু আপুনি। অ অ
তটো অ তাই আৰু বাহিৰা কিবা এক, ম কৰে ন বাহিৰা আৰ্
নাই, নাই, নাই, একো নাই কিন্তু ঘৰত। মই ড্ৰয়িং চয়িং কৰিব দেওঁতাই ভাল পায় ড্ৰয়িং।
অ', তাই যিবিলাক ভাল পায় সেইবিলাক কৰিব দিব। ল'ৰা ছোৱালীয়ে যিমান মানে ভাল পোৱা বস্তুবিলাক কৰিব দিব, সিমান সিহঁতে মানে মনতটো ভাল থাকিব। লগতে পঢ়া-শুনা কৰিবলৈ আগবাঢ়ি যাব।
উম' সেইটোয়ে, সেইটোয়ে বাকী এক্টিভিটি কম তাইৰ। তাৰমানে ইমান লগ সংগ নাইতটো। ঘৰৰ ভিতৰতে আৰু যি দৌৰা দৌৰি কৰি থাকে সেইটোৱে।
হয়, হয়, হয়।
তেনেকুৱা আৰু লগতে ভাবিছো এইবা ভেক, ভেকেচনৰ পি ত' ডান্সত দিম বুলি ভাবিছো। মানে এইটো সত্ৰীয়া নৃত্য।
হয় দিয়ক সত্ৰীয়া নৃত্যত দিয়ক অসমীয়া এইবিলাক শিকিব লাগে।
এইটোয়ে অসমীয়া শিকিব লগতে যোগা টাইপো অলপ মানে। এক্সাৰসাইজ এটাও হ'ব।
অ'।
সেইটোতো এটা হেৰি না এক্সাৰসাইজ। তে' মা অ'লমষ্ট মানে উম ডান্স কা ডান্স। নে, আপোনাৰ এক্সাৰচাইজ গতিকে সেইটো বহুত ফালৰ পৰা বেনিফিট হয়, তেনেকুৱা।
যে এবেকাচ এইবিলাক ওলাইছে সেইবিলাক কেনেকুৱা মানে? সিহঁতে যে খুব সোনকালে মাজ ৰিপ্লাই কৰিব পাৰে পূৰণ
নালাগে, এবেকাত বাৰু এইেইবিলাক ভাল। কিন্তু কথাটো হ'ল ন' মেলিয়ে শিককচোন। আমিতো আৰু নৰ্মেলিয়ে শিকিছো ন' গোটেইবিলাক। আমি ক'ত ইমান এবেকাচ এইবিলাক পাইছিলো নৰ্মেলিয়ে শিকো গোটেইখিনি। নৰ্মেলি আপুনি যিমান খিনি। তাক মানে ইনপুট দিব পাৰিব। এবেকাচে তেনেকে নোৱা আৰু সি মানে ব্ৰেইনেৰে ঢুকি পাব লাগিব নহয় এবেকাচটো। এতিয়াতে নোৱাৰিব অলপ ডাঙৰ হ'লে যেতিয়া নিজে বুজি পোৱা হ'ব। যদি এবেক কাচ বস্তুটো কেনেকুৱা সি নিজে যদি দেখা পায়। শুনি পায় তেতিয়া হ'লে তাৰ নিজৰ ইণ্টাৰেষ্ট আহিব। নিজৰ ইণ্টাৰেষ্ট আহিলে নিজে সি সেইটো ক'ব ন' আপোনালোকক যে মই এবেকাচ কৰিম তেনেকে
অ তাৰমানানে জোৰ কৰিও দিব নালাগে ল'ৰা-ছোৱালীক হয়নে? জুৰ কৰি দিলেও অলপ অশান্তি পায়।
নালাগে আৰু এনেও আপোনাৰ হেৰি এতিয়া নৰ্মেলি আপুনি
টেবুলে শিকালে মাল্টিপ্লেকেশ্যন, টেবুলে এডিচন, টেবুলে শিকালে ছাব্ক্ৰেশ্যন টেবুললে শিকালে সেইবিলাক এবেকাছত ক'ত শিকাব। সেইবিলাক প্ৰিলিমিনাৰীটো জানিব লাগিব ন'। গোটেইখিনি।
এতিয়া ধৰক কোনোবা এজন অ' বাচ্ছা কোনোবা এটা বাচ্ছা আপুনি হঠাতে ক'লে টুৱেণ্টি ওৱান। লিখচোন।
টুৱেণ্টি ওৱান যদি গৈ হি ওৱান টু টুৱেলভ বুলি লিখি দিয়ে সেইটো এটা হেৰি হয়টো
হয়, হয়।
গম পালে।
অ', গম পাই।
সেইটোৱে।
নহয়, আপুনি কোৱা কথাবিলাক সঁচা হয়। বাচ্ছাৰ কাৰণে যিমান মানে সিহঁতে যিবিলাক ভাল পায় সেইবিলাক কৰিও, আৰু এনেকে কৰি ঠেলিহেঁচি সোমোৱাই দিব নালাগে। হয়নে? ঠেলিহেঁচি সোমোৱাই দিলে
উমম, নালাগে, নালাগে, নালাগে। আৰু যিমান পাৰি কৰিলেই হ'ল। আপুনি চাপ'জ ক'ৰবাত ফুৰিব গ'ল। ক'ৰবাত ফুৰিব গ'ল ক'ৰবাত পোষ্টাৰ দেখিলে কিবা এখন। পোষ্টাৰ দেখি পেলায় তাক ক'ব লাগে, এইটো চাচ লেটাৰটো কি হয়! এ নে? বি নে? চি নে? অ' এনেই পঢ় লেটাৰটো। পঢ়োঁতে পঢ়োঁতে তেনেকৈ ৱৰ্ডছ তকো বাঢ়িব! তেনেকে সি লাৰ্ণিং কেপাচিটিও বাঢ়িব! তেনেকে সেই, সেই ৱৰ্ডটোক প্ৰনাউন্স কেনেকে কৰে সেইটোও জানিব। তেনেকৈয়ে বস্তুবিলাক শিকে।
তেনেকৈয়ে শিকিব হয়নে? আৰু মাজে-মাজে আপোনালোকে ফুৰাব লৈ যায় চাগে নহয় নে? বাচ্চা।
ফুৰাব নিওঁ মাজে সময়ে! আৰু মানে মেইনলি কি হয়, সিহঁতক যদি আপোনাৰ লাৰ্ণিংটো ডেভেলপ কৰিব মন নহয়, তেতিয়াহ'লে সিহঁতক ৰেকৰ্ডিং কৰি কৰিব দিব লাগে। ইংলিছ ষ্টৰিবুক দিলে, ৰিডিং কৰালে তেনেকুৱা। মোৰ ছোৱালী ধৰক প্ৰথমতে, ৱৰ্ড কিছুমান পাৰা আছিল। ই এতিয়া বহুত খিনি পাৰা হ'ল। তাৰমানে, আৰু অসমীয়াত মানে ইমান এটা নোৱাৰো। নাই, নাই, নাই অসমীয়া, ইংলিছ যদিও অসমীয়া ৰিডিংটো ইমান নোৱাৰে। তাৰমানে ইংলিছ মিডিয়াম ইচ স্কুল যে! আৰু ক্লাছ ওৱানত পঢে, সেইটো কাৰণে। হ'ব অকে। থেংক ইউ। ওহ।